এক
হেল্ল', শুনিছানে।
হেল্ল',
শুনিছানে
হেল্ল',
হেল্ল',
অহ - অহ - অহ শুনি আছো - শুনি আছো।
অ, কি কৰিছা।
মই এতিয়া এই বহি আছো এনেই।
অ', - অ',।
তুমি?
মইও বহি আছো। যিমানহে গৰম কি কৰিবা আৰু।
হয় দিয়া।
অহ ',
ক'ত আছা পিছে এতিয়া।
মই এতিয়া ঘৰতে আছো।
অহ - অহ।
অহ ',
খোৱা বোৱা হ'ল নেকি?
খোৱা বোৱা হ'ল অ,
অ - অ মই মই, এই পিনে অলপ ওলাই আহিলো।
তাকে ময়ও ওলাই যাম বুলি ভাবিছিলো। কিন্তু, ইমান ৰ'দত মন নগল।
অ, হয় দিয়া ইমান ৰদ। ইমান গৰমো পৰিছে।
অ, অসহ্য গৰম।
হয়।
উম অ, তুমি কোন স্কুলত পঢ়িছিলা নো।
মই - মই জাতীয় বিদ্যালয়ত পঢ়িছিলো। চিকৰাজান জাতীয় বিদ্যালয় বুলি কয়।
অ - অ। হয় শুনিছো। অহ, তাতে পঢ়িছিলো মই।
তাকেই অ - অ হয় - হয়।
ভাল লাগে বিদ্যালয়।
অ, বহুত ভাল লাগিছিলে তাত পঢ়ি।
তাত লগৰ বিলাকো। তাৰ লগৰ খিনি সমান মানে এতিয়া লগৰ - লগৰ নাপাওৱেই।
হয়। ইমান ভাল আছিলে ন আগৰ দিনবোৰে বহুত ভাল আছিলে।
তাকে, মনত পৰে কেতিয়াবা।
হয়।
এতিয়া বহুত দিন হ'ল মই যোৱাই নাই।
সেইপিনে যোৱাই হোৱাই নাই ন, নাই- নাই -নাই সেইপিনে যোৱাই হোৱাই নাই।
অ - অ।
যি ওলালো - ওলালো আৰু- আৰু যোৱাহে হোৱাই নাই সেইপিনে।
অ, আমাৰ সেইটোৱে বেয়া কথা জানানে যাব লাগে মাজে- মাজে।
হয় দিয়া।
অ, ইয়াতে পঢ়ি আহিলো তাৰ পৰাই মেট্ৰিক পাছ কৰি আহিলো এতিয়া সে তালৈ যোৱা নহয়। হয়।
হয়।
গ'লে চাৰ বাইদেউহতো মনত ভাল পাব। ইতৰো আনন্দ লাগিব। অ',
মাজে সময়ে গৈ থাকিব লাগেতো।
অ, তাকে। গৈ থকা হলে এতিয়া যাবলৈ ভাল লাগিলে হয়, বহুত দিন নাই যোৱাতো অকমান যাব ভাল লাগে আৰু।
অ, সংকোচ লাগে আৰু ন।
হয়।
কিন্তু এদিন হলেও যাম বুলি ভাবি আছো আৰু।
অ, ময়ো ভাবিছো নহলে গোটেইখিনি মিলি একেলগে যাম এদিন।
অ, সেইটো হয় বাৰু।
অ, ইমান ভাল লাগিছিলে। তাত জলফাইজোপা আছে নাই জানো এতিয়া।
তাকে।
উম,
ত, তুমি এনেই খেলা ধূলা কৰা নে নকৰা বাৰু।
মই খেলা ধূলা নকৰো আগৰ একেবাৰে সৰুতে কৰিছিলো। তাৰপিছত তাত স্কুলত পঢ়াৰ পিছত ক্লাছ টেনত এবাৰ খেলিছিলো অকল।
অ', - অ',
অ, তাত পিছে দৌৰত থাৰ্ড প্ৰাইজ পাইছিলো।
অ',
তাৰ পিছৰ পৰা আৰু খেলা হোৱা নাই।
অ',
উম, তুমি খেলা নেকি?
মই তেনেকে নেখেলো বাৰু সৰুতে খেলিছিলো এনেই লগৰ লগতে খেলিছিলো, কিন্তু স্কুলত তেনেকে খেলি নেপালো নেকি। এনেই গাৱত লগৰবোৰৰ লগত এনেকে খেলিছিলো বাৰু।
অ, তাকেই এতিয়ানো ক'ত খেলা হ'ব আৰু।
হয় দিয়া।
আগৰ পৰা খেলিব লাগিছিলে ন।
অ',
অ, তাকেহে এতিয়া ভাবো আগৰ
অ, কোৱাচোন।
নহয়, এতিয়া ভাবো মানে আগৰ দিন আগতেই মানে সৰুৰ পৰাই যদি যদি খেলত বা গানতেই হওঁক বা নাচতেই হওঁক কিবাহত যদি থাকিলোঁ হয়। তেতিয়াহ'লে সুবিধা হ'ল হয়।
হয়-হয় মানে সেইবোৰ আচলতে সৰু সুৰা শিক্ষাটো লোৱাৰ প্ৰয়োজনীয়, মানে কিবা এটা কৰিবৰ কাৰণে সুবি ধা হয়।
অ', সেইটোৱে! আজিকালি কিন্তু ল'ৰা ছোৱালীবোৰ সকলোতে পাৰ্গত।
হয়-হয় সৰুৰ পৰাই অ' সৰুৰ পৰাই সেইটো শিক্ষা দি দিলে মানে ডাঙৰ হলে সুবিধা হয় আৰু সিহঁতৰ লাজ সংকোচ, ভয় এইবোৰ চব! অ' এইবোৰ চব হেৰি হয় ন'। নাইকিয়া হৈ যায় ন' সৰুৰ পৰাই যদি এইবোৰ শিক্ষা দিয়া হয়।
অ' ইয়াত অৱশ্যে অভিভাৱক সকলৰো দায়িত্ব আছে সেইখিনি।
অ' অভিভাৱক সকলৰো দায়িত্ব আছেতো। অভিভাৱক সকলৰ প্ৰায় ত' অভিভাৱকসকলে যদি সেইবোৰ কামত গুৰুত্বই নিদিয়ে তেন্তে সিহঁতে কেনেকে আগবাঢ়ি যাব। ঘৰখনৰ পৰাইতো প্ৰথমতে সেইবোৰ শিক্ষা দিব লাগিব।
অ' আমাৰ দিনতটো তেনেকে মানে হেৰি পোৱা নাছিলো আমাৰ দিনত তেনেকুৱা ইমান নাছিলে, মানে ঘৰৰ পৰাও কোৱা নাছিলে যে তই এইটো কৰ সেইটো কৰ। যদি তেতিয়া কলে হ'লে আমাৰো কিবা এটা হল হয়।
হয়-হয়।
অ'। মানে বাধাও দিয়া নাছিলে একোহত হ'লেও মানে এইটো কৰ বুলিও হেনেকে কোৱা নাছিলে যোৰ দি কোৱা নাছিলে, অ' হয়-হয়।
তেনেকে দেখুৱাই দিয়া মানুহ এজন থাকিব লাগে, মানে এইটো কৰিলে ভাল হ'ব এইটো কৰিলে ভাল হ'ব। সেইটো কৰিলে বেয়া হ'ব, তেনেকৈয়ে উম।
সেইখিনি আমি নাপালোঁ।
হয়।
হম্। বাকী লগৰ ল'ৰা-ছোৱালী বিলাকে ফোন কৰেনে? বান্ধৱী বোৰে বন্ধু-বান্ধৱী বোৰে?
তেনেকে ফোন কৰা হোৱাই নাই।
উম।
মাজে সময়ে দুই মাজে সময়ে দুই এটা মানে কৰি থাকে বাৰু।
অ' যি দুই এজনৰ লগতে কথা পতা হয় আৰু বাক সেইখিনিতো অকল ষ্টেটাচৰ কাৰণেহে।
হয় দুই এজনৰ লগতে কথা পতা হয় আৰু তেনেকে ফোন - চোন অ' সকলো তেনেকে কৰা নহয়।
অ' আৰু চ'ব ব্যস্ত হৈ গ'ল নহয়।
অহ' চবেই নিজৰ নিজৰ ভাগে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে।
অ' মানে ফোন কৰি ডিষ্টাৰ্ব দিবও মন নাযায় ন।
হয়।
উম। মনত পৰে কিন্তু কেতিয়াবা লগত
হা
লগৰখিনি যে এই
মনত পৰে নে কি কৈছা?
অ' অ' মনত পৰে বুলি কৈছোঁ।
অ' পৰে পৰিবতো। কতনো মনত নপৰিব হয়, হয়।
অ' উৎপাতোঁ কৰিছিলোঁ। ভালকৈ আছিলোঁ।
অহ' পিছে তুমি এনেই কি খাই ভাল পোৱা?
মই, মই ফাষ্ট ফুড খাই ভাল পাওঁ।
অহ'
তুমি?
মও ফাষ্ট ফুড খাইে ভাল পাওঁ আৰু আৰু ফল মূলবোৰ খাই ভাল পাওঁ।
অ' মই মানে চাওমিনটো খাই বেছি ভাল পাওঁ। চাওমিনতটো হ'লে আৰু মোক একো নালাগে।
কি কৈছে?
চাওমিন টো খাই বেছি ভাল পাওঁ বুলি কৈছো।
চাওমিন খাই ভাল পোৱা? মই ফাষ্ট ফুডৰ ভিতৰত ফ্ৰাইড ৰাইচটো খাই ভাল পাওঁ।
অ।
অ মই সেইটোৱে খাওঁ মানে বেছিকৈ।
অ অ।
উম।
বাকী ভাত পানী খালা নাই?
ভাত পানীটো নাই খোৱা বাৰু। চাহ খালো।
অ গৰমত খাবও মন নাযায় ন?
অ গৰমত খাবও মন নাযায় ভাতটো, ভাত পানী। পানী খাওঁ বাৰু।
হঁ, পানীতো লাগব ঠাণ্ডা পানী।
পানীতোনো খাই থকাই হয়।
অ, খাবও লাগে পানীটো।
অ।
অ। ফুৰিবলৈ কতো যোৱা নাই?
ফুৰিবলৈ যে নাই যোৱা, এতিয়া যাম বুলি ভাবিছোহে।
অ এতিয়া জুলাই মাহত গৰম বন্ধত ভা গৈ ভাল লাগিব ন?
অ অ এতিয়া গৈ ভাল লাগিব এতিয়া যাম বুলি ভাবি আছো মানে কি হয় সেইটো
অ মইয়ো যাম বুলি ভাবি আছো বাৰু
এনেই কৰ কোনফালে যাম বুলি ভাবিছে
অৰুণাচল ফালে যাব লাগিব সেইফালে মানে গৰম দিনত সেইফালে থাকিয়ে ভাল লাগে ঠাণ্ডা
অ অ ময়ো অৰুণাচল সেইফালে যাম বুলিয়ে ভাবি আছো বৰ্তমানলৈকে
অ তেতিয়াহলে দেখোন আমি এটা কাম কৰিব পাৰো একেলগ একেলগে মিলি যাব পাৰো
অ হয় হয় একেলগ একেলগ মিলি যাব পাৰো ন
অ একেলগে গ'লে ভালো হয়
আহ ভালো লাগিব আৰু অ তেনে আমি কথা পাতি একেলগতে যোৱা প্লেনিংটো কৰিম
অ কোন কোন যায় তুমিও খবৰ ল'বা তোমাৰ লগৰখিনিক মইয়ো খবৰ ল'ম
অ তেনে একেলগতে যোৱা প্লেনিংটোৱে হ'ব ন
অ একেলগে গৈ ভাল লাগিব দিয়া
আহ
ফুৰিম খাম তাৰপিছত গুচি আহিম
আহ
উম
ভাল হ'ব
অ অৰুণাচলত বহুত ৰিজৰ্ট আছ
তুমি পিছে কিহত গৈ ভাল পোৱা নে বাইকত যাবানে গাড়ীত যাবানে
মই বাইকত গৈয়ে ভাল পাওঁ।
বাইকত।
অঁ তুমি?
উম আহ বাইকতে যাম। বুলি ভাবিছো, বাইকত গৈয়ে ভাল লাগিব।
অ হয়। একেলগে যাম তেতিয়াহলে ন?
হেল্ল'
হেল্ল' একেলগে যাম তেতিয়হলে।
অ অ ঠিক আছে।
অ অ এতিয়া ৰাখিছো।
অঁ অঁ ঠিক আছে ঠিক আছে হ'ব দিয়া।